অ হেল্ল'
কি কৰি আছা?
বহি আছো।
অ চাহ তাহ খালা উ
অ খাম আৰু খোৱা নাই বাৰু তুমি খালা নে নাই?
মই খাই আহিছোঁ বাৰু এইমাত্ৰ। বাকী কলেজ নগ'লা আজি স্কুল, স্কুল নগলা আজি?
তো
অ', আহিলাগে ন?
অহ, আজি বাৰটা লৈকে আছিলে, শনিবাৰ।
অ', আজি শনিবাৰ আছিল নহয় ন?
অ', অ', তুমি গ'লা নে নাই?
নাই, মই কলেজ অলপ দিন হ'ল যোৱাই নাই।
অহ।
কলেজ যাম আৰু কেইদিনমানৰ পাছৰ পৰা, এতিয়া কলেজটো মানে বন্ধ হৈ আছে যে যোৱা নাই এনেকে ক্লাছো হোৱা নাই।
অ', অ'।
এক্সাম দেৰি আছে বাৰু এতিয়া ক্লাছ ভালকে আৰম্ভ হোৱা নাই, আৰম্ভ হ'লে আৰু এক্সাম হ'ব।
অ'। উম, এই ফুৰিব যাম বুলি কৈ আছিলা যে
উম যাম বাৰু, ৰখা দুদিনমান ৰখি লোৱা, তাৰপিছত আমি ভাল ট্ৰিপ এটা উলিয়াব লাগিব দূৰলৈ যোৱাকে।
উম, উম মোক কৈ দিবা।
উম, বাকী আজি ক'তো যোৱা নাই?
অহ। যেতিয়া যাবা, তাৰ কেইদিনমান আগত কৈ দিবা।
বাকী আজি ক'তো যোৱা নাই নেকি?
নাই টিউচন গলোঁ তাৰছত কলকো যোৱানাই ঘৰতে আছোঁ।
অ' ঘৰতে আছা?
মায়ে চা কে আছোঁ।
অ' আচ্ছা আচ্ছা, দুপৰীয়া ভাত কিহেদি খালা?
দুপৰীয়া ভাত, এই ভাত ভাঁজি খালোঁ।
ভাত ভাজি খালা? মই দালি, ভাঁজি, ভাত সেয়াই খালোঁ আৰু। ৰাতি চাগে মাংস আনিব চিকেন, মানে মাংস আনি, তাৰ পিছত বনাব আৰু মাংস ভাত খাম।
উ পানী ল'ব যাবা নে নাই?
আজি ফাংচন আছে আমাৰ যাব লাগিব ফাংচন মানে ফাংচনখন চাই আহিলে হে ভাল লগিব, ঘৰৰ ওচৰতে যিহেতু।
উম
ষুণ নিদিলে আহিবা তুমিও লগ-চগ পাম তাতে, ফূৰ্তি-ফাৰ্তা কৰিম। উম।
পোৰা শেষ কৰি আহিলা ন?
শেষ কৰি আহিম অ।
উম, বাকী ঘৰৰ চবৰে ভালেই নে?
উম, ভালেই ভালেই চবৰে ভালেই বাৰু। তোমালোকৰ?
হা?
তোমালোকৰ ঘৰ?
অ' আমাৰ ঘৰ চবৰে ভাল।
উম, বাকী ঘৰত কোন কোন আছে তোমাৰ?
মই, মা, দেতা, ভাইটি। তোমালোকৰ?
মোৰো মা আছে, দেতা আছে, ভাইটি আছে, আমাৰো চাৰি জনেই বাৰু।
তোমাৰ ভাইটিয়ে কিহত পঢ়ি আছে?
ভাইটি এতিয়া, ফ'ৰত পঢ়ি নে ফাইভত পঢ়ি আছে হ'বলা।
অ অ অ।
বাকী তোমাৰ হেৰীত টাউন চাউন যোৱা নাই আমাৰ তেজপুৰলে?
নাই, নাই।
মানে কিবা কাপোৰ চাপোৰ কিনিবলে যোৱা নাই?
নাই, যোৱা নাই, যাম আৰু।
অ। তুমি তাৰপিছত এতিয়া মানে কোন ক্লাছত পঢ়ি আছা?
মই?
উম।
নাইনত।
নাইনত পঢ়ি আছা?
তুমি যোৱা নাই?
ক'ত?
টাউন, কাপোৰ চাপোৰ কিনিবলে?
টাউনতো গৈ আছোঁ, এনেই কাপোৰ চাপোৰ কিনিবৰ কাৰণে নহয়, মানে তোমাৰ এনেই টাউন গৈছোঁ তোমাৰ এনেই ফুৰিবলৈ আৰু যিহেতু আমাৰ তেজপুৰতে বহুত ধুনীয়া ধুনীয়া লোকেশ্যন আছে বহিবলৈ।
জিম,
জিমটো যোৱা নাই, জিমটো এতিয়া এৰিছোঁ, মানে ৰানিং চানিং কৰি আছোঁ আৰু ইণ্টাৰভিউৰ কাৰণে।
উম, উম। ইণ্টাৰভিউ কেতিয়া আছে?
ইণ্টাৰভিউ তোমাৰ ছেপ্টেম্বৰৰ আগতে হ'ব চাগে, শুনিছোঁ মানে ছেপ্টেম্বৰৰ আগতে হোৱা কথা।
কিহত দিবা তুমি?
তোমাৰ পুলিচতো দিম, আছাম পুলিচত। তাৰপিছত তোমাৰ আৰ্মিত দিয়াৰ কথা চলি আছে, প্লেনিংটো হোৱা নাই। কি কৰোঁ তাকে চাওঁ।
দিবা দিবা, সবতে দিবা।
উম, তুমি তেজপুৰ জাহাজ ঘাট গৈছা নাই?
মাৰ তেজপুৰ জাহাজঘাট?
নাই, যোৱা নাই বাৰু এবাৰ গৈছিলো হেৰি
অ', এইফালে গোঁসানি উটুৱাই বাৰু, তাছত তোমাৰ আমাৰ তেজ তোমাৰ যেনেকে তোমাৰ ৰুদ্ৰক পথ আছে, দেৱীচিং‌ ঘাট আছে ধুনীয়া ধুনীয়া জেগা আছে আমাৰ ইয়াতে তেজপুৰতে।
মই ইমান গৈ পোৱা নাই, ঘৰৰ মানুহ গ'লেহে ধৰ যাব পাওঁ। যোৱা নাই, কেটামান জেগা চাইছো বাৰু, চাম আও। অগ্নিগড় গৈছো, বেছি কলকো‌ যোৱা নাই।
আচ্ছা, আমাৰ তোমাৰ কলপাৰ্কত এতিয়া নতুন নতুন মানে বস্তুবিলাক আহিছে আৰু স্কাই ড্ৰাইভিং আৰু কিবা এনেকা।
আকৌ চাবগৈ লাগিব এবাৰ, তুমি গ'লা নেকি?
যোৱাই নাই, এইবাৰ যাম অলপ, তিনদিনমানৰ পাছতে চাগে আকৌ ক'লপাৰ্কলৈ যাম।
ময়ো যাম বুলি ভাৱি আছোঁ, কি হয় এতিয়া।
বাকী তোমাৰ মানে খাই কি বেছি ভাল পোৱা, যিটো তোমাৰ ফেভাৰেট হয়? ভাতৰ লগত বেলেগ
এই হেৰি নিৰামিষ ভাত যে, মানুহ মৰিলে যে খায়
আচ্ছা, আচ্ছা। এইটো বেছি ভাল পোৱা?
উম। তুমি
মই তোমাৰ ব্ৰইলাৰ মাংসটো হ'লে ভাল। আৰু তোমাৰ এনেকা চবজি-থবজিও খাওঁ বাৰু। অলপ শাক-পাচলি
উম, মোৰো ভাল লাগে বাৰু। খাছিটো বেছি ভাল লাগে।
খাছি মাংসটো ন? খাছি মাংস এই টো মই নাখাওঁ, মানে অকল বইলাৰ এ চলে মোৰ।
অ, বইলাৰ টো ভাল লাগে ন?
উম বইলাৰ টো বহুত ভাল লাগে খায়।
মই খাওঁ, কিন্তু ইমান নাখাওঁ আজি কালি, খাচী টো কেতিয়াবা কেতিয়াবা হে অনা হয় ন।
আচ্ছা, আচ্ছা। মই টো নাখাওঁ বাৰু মানে কেতিয়াবা খাওঁ আৰু মানে তোমাৰ বিয়া থাকিলে আমাৰ ইয়াতে বিয়া-চিয়া থাকিলে খাওঁ আৰু।
আমাৰটো তেনেকুৱা হয বেছিভাগ, আমাৰ ঘৰত ইমান নানে বাৰু বইলাৰটো চলে আৰু।
অ'। তোমাৰ এনে গাড়ী-গোৰা কিবা চাইকেল -তাইকেল‌?
চাইকেল খন আছে বেছি দিন হোৱা নাই কিনা বাৰু। তোমাৰ? বাইক‌ এখন আছিল বুলি শুনিছোঁ।
মোৰো এন এছ।
এন এছ, কেতিয়া‌ ল'লা?
মোৰ আজি তিনি বছৰয়ে হ'ল বাইক খন কিনা।
বাহ পাৰ্টীটো দিব লাগিছিল, নিদিয়াই‌।
দিম দিম পাৰ্টিটো দিব লাগিব এনেও অলপ ৰখিব লাগিব মানে এতিয়া পইচাটো হাতত অহা নাই।
অ' অ' তোমালোকৰ তাল্ গ'লে খাম ন।
আহিলে পাৰ্টিটো পাবা আৰু।
উম উম।
যাম যাম নিশ্চয়, দুদিনমান দেৰিকে যাম আৰু।
উম। উম মই তোমালোকৰ ঘৰলে যাম বুলি ভাবিছিলোঁ বাৰু, কিন্তু টাইম মিলা নাই নহয় স্কুল তাৰ পিছত টিউচন।
অ' টাইম-চাইম মিলাই আহিবা, ফুৰিব যাম আমাৰ এইফালে।
উম উম যাম দিয়া এই গৰম বন্ধ মানত যাম চাগে, তাত তেতিয়া ধেমালি ধমলা অলপ কৰিম আৰু।
আচ্ছা আচ্ছা।
ভাল লাগিব ন?
ভালে লাগিব বাৰু তুমি এনে আমাৰ দুৰ জেগা ক'ত ক'ত গৈছা? আ মানে দূৰ জোৰ জেগা মানে বহুত দূৰত ক'ত ক'ত গৈছা জেগা?
নাই বেছি দূৰ যোৱা নাই বাৰু এইফালে অৰুনাচল চল গৈছোঁ টিপি গৈছোঁ। শিৱসাগৰ গৈছোঁ, গুৱাহাটী গৈছোঁ। তেনেকে আৰু বেছি দূৰ নাই যোৱা আৰু।
আচ্ছা, আচ্ছা। মই গৈছোঁ বাৰু। হ'লেও ইমান যোৱা নাই। গুৱাহাটীলৈকে গৈছোঁ। তাৰপিছতে, এইটো চাইডে তোমাৰ, ভালুকপুং এনেকে, আৰু তেজপুৰতো ঘূৰিয়েই থাকোঁ প্ৰায়ভাগ
উম, উম। তোমালোকৰ যে নিজৰ যে আছিল যে ইউ পি। তাত নাই যোৱা নেকি
ইউ পি মানে তোমাৰ হেৰি এইটো তোমাৰ কি আছিল ৰখা গুজৰাট নে কি আছিলে। জেগাত নাম পাহৰিছিললো তাতে মোৰ জেঠাই ঘৰ আছিলে উম উম
দুৱাৰ নাই নেকি?
তাত যোৱা নাই বহুত দুৰ হয় ইয়াৰ পৰা যাবলৈ আৰু দিগদাৰো হয় আমাৰ সেনেকে ট্ৰেইনত যাবলে আমনি লাগে অলপ
উম, উম।
বাকি তোমাৰ চাইকেলখন কিমানদিন হ'ল কিনা
বেছিদিন হোৱা নাই তিনিমাহ বা চাৰিমাহ হৈছে
চাৰিমাহ হৈছে ন?
বেয়া কৰিলোঁ মই
বেয়া কৰিলা?
বাকি তোমাৰ কিমান লৈছিলে চাইকেলখন
সাত হাজাৰ লৈছিলে উ সাত নে সাতহাজাৰ হৈছিলে
অ', ক'ৰ পৰা লৈছিলা?
এই তোমালোকৰ তাৰ কি বুলি কয় টাইমছ হস্পিতালৰ পৰাই লৈছিলো বাৰু
আমাৰ তেজ তেজপুৰ টাইম হস্পিটালৰ পৰা লৈছিলা ন মানে টাইম হস্পিটালৰ ওপৰৰ পৰা লৈছিলা
অ তাৰ ওচৰৰ পৰাই
ষ্ট'ৰটো কেনেকুৱা এনে চাইকেল ষ্ট'ৰটো উ
অ ধুনীয়া আছে তাত বহুত দামী দামী চাইকেল আছে
অ, আচ্ছা আচ্ছা, মই ও চাইকেল এখন ল'ব লাগিব, মানে কি বাইক চলাই চলাই বহুত আমনি লাগিছে আৰু তোমাৰ বাইক চলালেও বেছি কিবা চাইকেল টাইকেল এখন লাগে ল'বলৈ ময়ো তাকে ভাবি আছো আৰু যাম বুলি
ভাল ভাল চাইকেল পায়, মই বেছি ভাল নানিলো আৰু মানে অলপ চলাব পৰাকে নিজৰ হেৰি, সুবিধামতে এনেকুৱা এখন আনি লৈছোঁ আ
উম হুম।
তুমি আনি লবা ভাল এখন
উম ভাল ভালে আছে ন?
উম উম!
এনেই তুমি এতিয়া ভাবিছা নাই ক'ৰবাত মানে ফুৰিব যোৱাৰ কথা দূৰত?
নাই গৰম বন্ধত ভাবিছো ক'ত যাম নে, ক'বাত যাম আৰু কালি। যাম বুলি ভাবিছো দূৰ জেগা যাম
ঠিক আছে দিয়া তেতিয়াহলে ন?
অ অ হ'ব দিয়া।